আচোন তেৱেলেৰ ওপৰত-
অ ভ্ৰমণ কৰি ভাল
ভ্ৰমণ হয় ভ্ৰমণ
মোৰ জীৱনৰ আহ এটা গুৰুত্বপূৰ্ণ অংশ ভ্ৰমণৰ জৰিয়তে আমি নতুন ঠাই দেখিব পাৰো নতুন মানুহৰ লগত পৰিচয় হ'ব পাৰো নতুন অনুভৱ অৰ্জন কৰিব পাৰো।
হয় ভ্ৰমণ কৰিব লাগে।
আমাৰ মনক
প্ৰতি প্ৰতিটো বছৰতে ভ্ৰমণত যাব লাগে
পাহাৰ নদী বন ঐতিহাসিক স্থান ভ্ৰমণ কৰিলে প্ৰাকৃতিক সৌন্দৰ্য উপভাস কৰিব পাৰোঁ
ধৰ্মমূলক ভ্ৰমণ যাব লাগে
ভ্ৰমণৰ পৰা আমি বিভিন্ন সাংস্কৃতি অ ভ্ৰমণৰ পৰা আমি বিভিন্ন সংস্কৃতিক ভাষা আৰু জীৱন ধাৰাৰ বিষয়ে জ্ঞান লাভ কৰোঁ।
ধ্যান লাভ কৰোঁ।
এইকাৰণে ভ্ৰমণ কেৱল মনোৰঞ্জন নহয় এয়া শিক্ষাৰ। এক গুৰুত্বপূৰ্ণ মাধ্যম বুলি কোৱা হয়
আৰু মানুহৰ জীৱনৰ বিভিন্ন ধৰণৰ চিন্তা দূৰ হয়। ভ্ৰমণ কৰিলে হয় নে।
জ্ঞান বৃদ্ধি কৰে মানুহৰ বিষাদ- ঘটায় আৰু জীৱনক আধিক আনন্দ কৰি তোলে তাই প্ৰতিজন প্ৰতিজনে সময় পালে পালে পালে ভ্ৰমণ কৰা উচিত
হয় আৰু বিভিন্ন ধৰণৰ জ্ঞান আহৰণ কৰিব পাৰি
উম ঘৰৰ বাহিৰে ওলাই নতুন নতুন স্থান দেখা নতুন লগোৱা। বিভিন্ন সাংস্কৃতিক বিষয়ে জানিবলৈ ভ্ৰমণৰ গুৰুত্বপূৰ্ণ গুৰুত্বপূৰ্ণ হৈ যায় বোৰ উম'।
হয় মানুহৰ মানুহক চিনিব পাৰি।
ব্ৰমণৰ সৌন্দৰ্য উপবাস কৰিব পাৰোঁ পাহাৰ নদী ঝৰ্ণা এইবোৰ চাওঁ। আৰু শাৰী শাৰীৰিক ক্লান্তি দূৰ হয়
হয় আমাৰ অসমত গড় অসমতে আমাৰ আছে প্ৰাকৃতিক পৰিৱেশ
হম' হম'
প্ৰাকৃতিক কিতাপ পঢ়িব পাৰোঁ আমি কিতাপৰ জৰিয়তে আমি জানিব পাৰো প্ৰাকৃতিকৰ কথা
আজিকালি ব্যস্ত জীৱনতো মানুহৰ ওপৰত বাৰ্টবোৰৰ বহুত চাপ পৰে ব্ৰাহ্মণে চাপ। কমায় আৰু মানুহত উন্নতি নতুন উচাহ যোগায় নতুন জ্ঞান অনুভৱ কৰ
আহৰণ কৰোঁ
এইটো বৈ এই মাত্ৰ লাভ এইটো নোৱাৰ এয়াই আমাক আমাকৰ বিশাল কৰে। কৰে আৰু আত্মবিশ্বাস গঢ়াই
হয় আৰু
মই
মনটো ফূৰ্তিত থাকে ভ্ৰমণত প্ৰতিবছৰে আমাৰ জুলাই মাহত যোৱা হয় ভ্ৰমণলৈ
অ ভ্ৰমণ এবাৰ গ'লে ভাল ভ্ৰমণ কৰিলে ভালেই হয় এবোৰটো কৰিব লাগে। যেতিয়া বন্ধ হয় তেতিয়া ভ্ৰমণ কৰিলে ভাল। হম' হম'
হয় আপোনাৰ মাতটো অলপমান চাউণ্ডটো অহা নাই মাইক
অঁ মই নিজেও ভ্ৰমণ কৰিবলৈ ভাল পাওঁ। বন্ধু বা পৰিয়ালৰ- লগত ভ্ৰমণ কৰিলে আনন্দ আৰু বাঢ়ি যায় বিশেষ কৰি প্ৰায় স্থান মই ভাল পাওঁ
হয় আৰু বিভিন্ন ধৰণৰ খোৱা খাদ্য জানিব পাৰি ভ্ৰমণ কৰিলে। চব জেগাতে বেলেগ বেলেগ সাজ পাৰ। কেনেকুৱা
চাগে জ্ঞান অনুভৱ আৰু ব্যক্তিৰ বিষয়ে এক গুৰুত্বপূৰ্ণ মাধ্যম
আৰু সময় পালে সময় পালে অলপ ওলাই যাব লাগে ভ্ৰমণ কৰিলে কৰিবলৈ
ভ্ৰমণৰ ভ্ৰমণ ভ্ৰমণ নকৰা ভ্ৰমণ বেয়া পোৱা মানুহ আজিলৈকে নাই
উম বৰাবৰ এ
চব মানুহে ভ্ৰমণ কৰিব পাৰে।
ঘৰত বহি থাকিলে আমি পৃথিৱী
মোবাইলৰ জৰিয়তে আমি ভ্ৰমণৰ বিষয় বিলাক
কিন্তু ভ্ৰমণৰ জৰিয়ে আমি এই সকলো বিচ
নিজৰ চখ
বুজি পাবা আৰু
উম মানুহৰ জ্ঞান বৃদ্ধি হয়
জ্ঞান বৃদ্ধি হয় ভ্ৰমণৰ পৰা
উম' অসমতো বহুত ভ্ৰমন আছে। কাজিৰংগা নেশ্যনেল
আৰু কাজিৰঙা আছে নেচাৰেল পাৰ্ক।
মাজুলী বিখ্যাত ব্ৰহ্মস্থান অহ',
অভায়পুৰীত তেনেকে যাব পাৰি। ধুবুৰী শদিয়াত আছে
হম হম
কেনেকে? আৰু আছে বহুত জেগাত আছে অসমৰ বাহিৰত আৰু ক'বই নালাগে। কাশ্মীৰ।
ভ্ৰমনৰ অনেক লা অহ ভ্ৰমণৰ লাভৰ লগতে কিছুমানাৱ সাৱধানতা আছে ভ্ৰমণৰ সময়ত প্ৰ পৰিৱেশ পৰিষ্কাৰ ৰখা, নিয়ম মানি চলা আৰু নিজৰ
আমিৰ যান বাহনেৰে আমি ভ্ৰমণ কৰিব পাৰো সেইটো নিজৰ লগত কথা
প্ৰচাৰৰ পৰা মানুহ স্থানৰ পৰা অন্য স্থানলৈ ভ্ৰমণ কৰি আহিছে কোনেও জ্ঞান আৰ্জন কৰিব কোনো ব্যৱসায়
প্ৰাচীন কালৰ পৰা ভ্ৰমণৰ ব্যৱস্থা চলি আছে তেতিয়া নাৱৰে এ এ ভ্ৰমণ কৰিছিলে
অহ', বৰ্তমান যুগতো জনপ্ৰিয় হৈ গৈছে। অঁ কাৰণ যোগাযোগ ব্যৱস্থা
আগতে যোগাযোগ ব্যৱস্থা উন্নত নাছিলে আগতে ভ্ৰমণৰ অসুবিধা হৈছিলে
অহ ভ্ৰমণৰ জৰিয়তে পৃথিৱীৰ বিভিন্ন সুন্দৰ স্থান দেখিব পাৰো নিজেই
হয় এতিয়া মানে বাইকেৰে নিজেই অকলেই ভ্ৰমণ কৰে বহুত